হেল্ল হেল্ল এনেই আছো তুমি
মইয়ো এনে শুই আছো
মোৰ মাততো শুনিছা
অ শুনি পাইছো
অ তোমাৰ নেটৱৰ্কটো অকমান প্ৰব্লেম দিছে
হা
নেটৱৰ্কটো অকণমান প্ৰব্লেম দিছে তোমাৰ
ভাত খালা বুলি কৈছো
নাই তুমি খালা নে
অ খালো
কি কৰি আছা এতিয়া
এনে শুই আছো
অ গৰম কেনেকে পৰিছে
হা
গৰম কেনে পৰিছে
এ বাপৰে ক'বই নালাগে বহুত গৰম তোমালোকৰ পিনে হেল্ল
হেল্ল হেল্ল ইয়াত নেটৱৰ্কটো বেয়া মাৰিছে দেই এপটোত
কি কৈছে
ইয়াত নেটৱৰ্কতটো বেয়া মাৰিছে কৈছো
অ
তোমাৰ মাতটো লাগ মাহঁতে
অ
আছে চবে কাম কৰি আছে তোমাৰহতৰ মাহঁতৰ ভাল হেল্ল' হেল্ল' হেল্ল' উহ নেটৱৰ্কটো কাম নকৰিছে হেল্ল আপুনি কথা পাতি থকা ব্যক্তি জনে আপোনাৰ হেল্ল